হ।
অ কি কৰিছে।
নাই এনেই বহি আছো।
ভালেনে আপোনাৰ।
অ ভালে।
মোৰো ভালেই দিওঁ বাৰু।
অ মাহঁতৰ ভাল।
অ মাহঁতৰ ভালেই আপোনালোকৰ ভাল চবৰে।
অ চবৰে ভাল মানে মোৰ মাজৰ ছোৱালীজনী বেমাৰ হৈ আছে অলপ। হেৰি হ পায়খানা হৈ আ পায়খানা হৈছে আকৌ জ্বৰ। বোলে তাইফত জৰ হৈছে বুলি কৈছে ডক্টৰে তাৰ। তাৰ পিছত আকৌ কাহৰ কাৰণে গৰম পানী খাওঁতে খাওঁতে। এতিয়া আকৌ পায়খানা হৈ গ'ল এতিয়া।
গৰম সোমাই গৈছে মানে কি জানে জ্বৰটো যেতিয়া উঠে। আপুনি জ্বৰৰ যেতিয়া ঔষধ খাই ঔষধ খোৱা দুদিন মানৰ পিছত। আপোনাৰ মানে পেটৰ প্ৰব্লেমতটো হয়ে মানে ভিতৰৰ জ্বৰটো মানে বাঢ়ে। ভিৰত ওলাই আহিব নোৱাৰে যে।
অ তাৰমানে একদম। ৰাতি- ৰাতি বহুত কাহ কাহৰ কাৰণে গৰম পানী খালে হোকিয় ফুক। যায় গৰম পানী খালে তাৰ হয়। মাততো একদম মতা মানুহৰ নিচিনা মতা মানুহৰ নিচিনা হৈ গ'ল ভাঙি গৈছে এইবোৰ।
আৰু স এইকেইদিন মানে ভাইৰেল জ্বৰো হৈছে দিয়ক বহুত মানুহৰে। জ্বৰ হৈছে মই আজি নিউজত। পাইছো উম আপোনাৰ আপোনালোকে পাইছেনে নিউজত। অ অ সুধিম বাৰু দিয়ক আপুনি এনে নিউজত পাইছেনেে এজনী ছোৱালী যে ডেংগো মহে কামোৰা।
অ মই মই গম মই গম পোৱা নাই এই। এতিয়া মোৰ সৰু ছোৱালীজনীহে কৈছিল। কৈছে মৰ কামত নাথাকিব আমাৰ অ একদম হেৰিত। ডেংগু মহে কামুৰি এজনী।
অ এজনী ছোৱালী ঢুকালে আকৌ গাভৰু ডেকা ছোৱালী একদম গাভৰুছোৱালী। আৰু ছোৱালীজনী বোলে সিহঁতৰ ঘৰখনৰ বোলে, মানে চলোৱা বোলে, তাইয়ে মানে একমাত্ৰ আছিলে মানে। ঘৰখন পুহি কৰি ৰাখিছিলে এতিয়া তাইয়ো ঢুকাই গ'ল। ভাইয়েকটো সৰু মানে গম পাই মানে মাক-বাপেক আৰু ভাইকয়েতো এজনী হে ছোৱালী সিহঁতেৰ সেইজনী সেইটোৱেই। বেয়া লাগে ন তেনেকে, আচলতে কি জানে মহে কামুৰিলে বহুত বেয়া, লগতে জ্বৰ উঠি আহে, তাইও বোলে সেই গাটো বোলে বেয়া-বেয়া লাগিলে লগাৰ পিছত বোলে মাকক বোলে কলে, তাৰপিছত বোলে, হেৰিত বোলে চিভিলত নিলে। চিভিলত বোলে আৰু নিয়াৰ পিছত বোলে ভালকে বোলে চিকিৎসা নকৰিলেহে বোলে। কৈছে নে-নে কি আচলতে মানুহৰ আয়ুস বেছি
এ আয়ুস নহলে আৰু এটা আমাৰ ভগৱানৰ হেৰি বদনাম নহয়-নহয়। হয় । এতিয়া কি হয় মোৰ কি হয় ঢুকালে সেইটোহে বদনাম এনেই ভগৱানৰ বদনাম নহয়। এটা লাগে আৰু আমাৰো হেৰি নহয়, আমাৰো ল'ৰা এটা আছিলে নহয়। আমাৰো সেই ল'ৰাটোৰ এ ডেংগু মহে কামুৰিলে । হেৰি চিভিল ভৰ্তি কৰালো কৰোৱাৰ পিছত আৰু তেতিয়া আও কলে আৰু ডেঙগু মহে কামুৰিছে, নাই আমাৰ আকৌ গাঁৱলীয়া জেগাত কি জানে? এই বেছি বিশ্বাস কৰে আৰু বিশ্বাস কৰে, এই গাঁৱৰ কথাহে বিশ্বাস কৰে, তেতিয়া এই আই লাগিছে অ আই লাগিছে, কিবা লাগিছে সেৱা কৰি-কৰি থাকি তেতিয়া বাসত্তৰ ঘন্টা হোৱাৰ পিছত বোলে নাথাকে আৰু ডেংগু মহে কামুৰিলে সেই তাৰ পিছত ঢুকালে আৰু।
নেকি ছোৱালীজনীৰ লগতো বেয়া লাগে আক ন, ঘৰখনৰ এতিয়া কিবা পৰি স্থিতি হৈ আছে হয় নে নহয় এজনী গাভৰুছোৱালী দিয়কচোন ন তেনেকে নাইকিয়া হৈ গলে কেনেকুৱা লাগে এতিয়া চাওকচোন আপু আপুনি ইমান মহৰ মাজত ডেংগু মহ কোনটো কেনেকেনো গম পাব হয়নে?
হয় মই এতিয়া ছোৱালীজনী বেমাৰ হৈ আছে কিমান বেয়া লাগি আছে এতিয়া অ দূৰত হয় এতিয়া ওচৰত থাকিলে এতিয়া মানে যাব পৰা যায়। কি খাব, কি নাখাব, সুধিব পৰা যায়। আছে ন আহ থাকিলেও মানে অঁ থাকিলেও মানে ইমান বুজি নাপায় না।
অ তাইকেও অলপ ডাঙৰ যেতিয়া চাব দিব অলপ ভালকে ন। তাই সৰু যেতিয়া, নাই ভাল হ'ব দিয়ক তাই ডক্তৰক দেখাইছে যিহেতু লগে-লগে।
হয়-হয় অ সেইটোয়ে টেনচন এটা হৈ আছে আওঁ
অ হবয়ে কিয় নহব ন, নিজৰ ছোৱালী এজনী দূৰত আছে আপোনাৰ চক চকুৰ আগত নাই, বেমাৰ হৈ আছে বুলি জানিটো মাকহঁতৰ কেনেকুৱা লাগে ন। আমাৰে এতিয়া কিবা এটা হলে মাহঁতে ইমান চিন্তা কৰি থাকে ন।
সেইটো কাৰণে অকনমান এতিয়া
মানে তাই যে কমজোৰ হৈ আছে যে সেইটো কাৰণে চাব চেলাইন দিছে।
অ নহয় ইফালে হেৰি জ্ব জ্বৰ, কাঁহ চৰ্দি আকৌ ইপিনে উম পায়খানাও হৈ আছে যে।
অ সেইটো কাৰণে তাই কমজোৰ হৈ গৈছে। কিবা এটা ভিটামিন ল'ব লাগিব ন, সেইটো কাৰণে চাগৈ চেলাইনটো দিছে যাতে তাতে চেলাইনটো থৈ দি তাৰ মানে ভিটামিন টো পাই মানে। সেইটো কাৰণে দিছে চাব দিয়ক। নহয় তাই লগে-লগে দেখাইছে যে ইমান এটা অসুবিধা নহয় দিয়ক, ভাল পাব লাহে-লাহে তাই।
ঘৰৰ পৰা আকৌ পইচা দি খেদাইছো। দুহেজাৰ টকা তাৰ আগৰ দিন দুহেজাৰ দি তাৰ আগৰ দিনা আৰু ডাক্তৰক দেখাতে দুহাজাৰ টকা দিলো তাৰপিছত আকৌ কালি চেলাইন লওঁতে আকৌ দুহেজাৰ টকা দিলোঁ টকাই চব নামাতে হয়। থকা দেহাটো যদি সুস্থ থাকে। দেহা যদি সুস্থ থাকে পিছত ওলাব।
ওলাব কিনো সেইটো ইমান ডাঙৰ কথা নহয় তাই খালি এতিয়া ভাল পাব লাগে। সেইটোৱে ডাঙৰ কথা হয়নে নহয় ভাল হ'ব দিয়ক ইমান চিন্তা নকৰিব হেৰি কৰিব তাইক অলপ মানে ধৰি লওক এনেকুৱাও হেৰি ঘৰুৱা বস্তু কলডিল এনেকুৱা বস্তু খাব দিব কলডিল হওক ম হক এইবিলাক খালে মানে তাই অলপ শক্তিও পাব লগতে মানে ধৰি লও অলপ গাটোও ভাল পাব
হয় হয় আপোনাৰ বাক সুধিবচোন এতিয়া বাক সুধিবচোন কি খালে?
অ মই এনে আপুনি যে স কালি যে ৰিপৰ্টটো দিছিলে যে তাই মই ৰিপৰ্টটো দেখাইছিলো তেতিয়া বায়ে কৈছে নৰ্মেল আচোন একো তেনেকুৱা হোৱা নাই নাই বুলি কৈছে বুলি কৈছে চ ত জ্বৰৰ সেই টেষ্টটো কৰাইছে যে হয় তাত চাগৈ কিবা ওলাইছে চাগৈ এনেকুৱা হ'ব পাই
অ টাইফয়ড বুলি কৈছে আওঁ টাইফয়ড।
অ বাকী তেজৰ পৰীক্ষা কৰিছে সেইবিলাক চব ঠিকেই আছে। বছে নৰমেলি আছে। একো হোৱা নাই তেনেকে মই সুধিছো মানে আপুনি কোৱাৰ কাৰণে কই দিয়কচোন আপুনি আঁতৰত আছে কাৰণে এটা চিন্তাও কৰি আছে যিহেতু সেইটো কাৰণে ম খবৰ লৈছো বাৰু মানে ভাল হ'ব দিয়ক ইমান চিন্তা নকৰিব। দুদিনমান হ'ব দিয়ক কাৰণ দুদিন লাগেই দিয়কচোন বেমাৰতটো হওঁতেহে হয়।
মোতকৈ আকৌ বাপেকেহে বেছি চিন্তা কৰি থাকে।
সেইটোয়ে সেইটোয়ে মানে কি জানে বেমাৰতটো সওঁতে মানে সহজতে হয় গম পাইছে। কিন্তু মানে ঠিক হওঁতে মানে। দিন লাগেই, যিকোনো বেমাৰে চাব চুন। অকণমান টাইম। ঠিক হওঁতে সেইটো কাৰণে ইমান চিন্তা এটা নকৰিব বাৰু আপোনালোকে যদি বেছি চিন্তা কৰি। থাকে তাইতো বেছি ভয় খাব নহয় জানো, সেইটো কাৰণে অ তাতে গৰমতটো বহুত বেছি যে এতিয়া আকৌ ডিউটিৰ পৰা আহি পেলাই গা ধুই থাকে ন ইমান গৰমটো কাৰণে সেইটো কাৰণে গাটো বেয়া হৈছে তাই
ৰাতিও ডিউটি থাকে। তাৰপিছত আকৌ দিনত দি ডিউটি থাকে যেতিয়াই তেতিয়াই গা ধুই দিয়ে যে। সেইটো কাৰণে আকৌ তাত ইমান গৰম নহয় য'ত থাকে ত'ত। ইমান গৰম নহয় ঠাণ্ডা আমাৰ ইয়াৰ নিচিনা নহয়।
অঁ কওঁকচোন। হেল্ল' শুনিছে।
ইমান নামাৰো
অঁ সেইটো অঁ মানে আপোনাৰ মাতটোৰ মাজতে, অঁ মাজতে মানে আপোনাৰ মাততো একো নাহা হৈ গৈছিলে মানে মই শুনা নাছিলো।
অঁ হয় নেকি অঁ তাৰমানে তাত ঠাণ্ডা মানে ইমান হেৰি নহয়। অঁ গৰম নহয় এতিয়া মানে। পানীতোত হেৰিত টেংকিত জমা থাকে যে ন পানীতটো টেংক ত জমা থাকে পানী খিনি একদম ঠাণ্ডা হৈ থাকে। তাৰ পিছত ডিউটিৰ পৰা আহি গা গা ধুই ৰাতিপুৱা সেই গা ধুই আকৌ পানী খায় সেইটো কাৰণে মানে বেমাৰটো বেছি।
অঁ হ'ব পাৰে তেওঁ চাগে কি কৰিছে? চাই থাকো কি কৰিছ জানে আহি পেলাই সেয়া পানী বিলাক মানে ঠাণ্ডা পানী বিলাক বহুত বহুত ব্যবহাৰ কৰিছে যে সেইটো কাৰণে চাগৈ তাই মানে জ্বৰ হৈ গৈছে গৈ গম পাইছে। সেনেকুৱাওঁ হ'ব দিয়ক আজিকালি এতিয়া চাওক এতিয়া গৰম দিন বুলি আমি ইমান পানী ব্যৱহাৰ কৰো এতিয়া মোৰ নিজৰে চৰ্দি গম জানে আজি এতিয়া ইমান ৰ'দ দিছে মই হাকিয়াই আছো মোৰ মানে এলাৰ্জি নিচিনা গম পাইছে। ছে ধুলী যদি অকমান পাওঁ বা এনে বতাহ অকমানো লাগে মোৰ মানে চৰ্দি টো হৈ যায় ঠিক তেনেকে তাৰিখ ধৰি লওক গা ধুই থাকে যে।
হয় নহ তে এই নাকত যে এ নাকত যে যে কিবা মাংস বাহান।
না অঁহ ', - অঁহ ', - অঁহ ', উম, ছাইনাছৰ প্ৰব্লেম। আছে ন থাকেই দিয়ক চাই ভাল অলপ যদি অহ ', সেই অকমান মানে কি জানে ছাইনাছৰ প্ৰব্লেম থাকিলে অলপ পানীটো কমেই ব্যৱহাৰ কৰিব লাগে মানে গৰম পানীয়ে ব্যৱহাৰ কৰাত
প্ৰেচাব কৰিব গ'লেও পানী লয় আকৌ হাত ভৰি খিনি ধুতেও হাচি মাৰি থাকে।
অহ ', - অহ ', সেইটয়ে- সেইটোৱে লাগিয়ে থাকে যে পানীতটো। পানীটো মানে কি কব আৰু লাগে যিমানে যি নহওক ন। পানী নহ'লেচোন আমি থাকিবই নোৱাৰিম নহয় জানো। আচলতে খোৱা পানীতো আমি গৰম কৰি কুহুমীয়া মানে প্ৰথমতে পুৰা উতলাই ল'ব লাগে তাৰত উতলোৱা পানীখিনি যেতিয়া ঠাণ্ডা হয় তেতিয়াহে খাব লাগে প তেনেকে হ'লেও ইমান বেমাৰ আজাৰ নহয়। অঁহ ', তেতিয়াও ইমান বেমাৰ আজাৰ নহয় ।গম পাইছে কিন্তু মানে যদি আমি মানে ঠাণ্ডা পানী মানে ডাইৰেক্ট যিটো সেই মটৰত আহে সেইটোকে য আমি খাই দিওঁ তেতিয়া আমাৰ মানে বেমাৰ চেমাৰ বিলাক বেছি হয় কাৰণ কিয় ঠাণ্ডাটো বহি যায়। ন তাই তেনেকে ঠাণ্ডাটো বহি গল সেইটো কাৰণে কাহ হল কাহ লগতে জ্বৰো হৈ গ'ল সেইটো কাৰণে চাগ টাইফডক সেইটো এ ঠিক হৈ যাব দিয়ক। চিন্তা নকৰিব অঁহ ', কমক মানেহে মানে হৈছেহে । হোৱা নাই মানে চিমটমো দেখিছে চাগে অকনমান। দৰে যে তেনেকুৱা এটা হব পাৰে বুলি চাব তেওঁ কৈ
ডক্টৰে বিলাক তাত আকৌ ডক্তৰ বিলাক বহুত পঢ়া আছেতো।
অ', অকলে মানে কি জানে বাহিৰৰ ডক্টৰ বা এয়া ডক্টৰে একে খিনিয়ে পঢ়ে দিয়কচোন হয়, চবে একে খিনিয়ে বুজি আপুনি ইয়াৰ ডক্টৰো যেনেকুৱা পাব
অ', আকৌ মানুহে কয় আও বাহিৰা ডক্টৰ বেছি ভাল বোলে।
এ নহয় নহয় চবে একে পঢ়ে, আচলতে আমাৰ এতিয়া অসমৰ বহুতে বাহিৰত পঢ়ি আহিছে নহ, সেইটোয়ে এইটো আও মানুহৰ কোৱা কথা আৰু দিয়ক। ঠিকে আছে দিয়ক বাৰু ন, অ' ঠিকে আছে দিয়ক অহ'।
অ'।